অ কি কৰি আছিলা পিছে?
মই এনেই মানে বহি পেলে ফ্ৰেণ্ড এটা লগত কথা পাতি আছিলো।
অ পিছে এনে দৰে।
কি কলা শস্যচন তোমাৰ মানে কাট খাই আহি আছে, হেল্ল'।
এইটো, হেল্ল'
অ নেটৱৰ্ক ইছু হৈ আছে নেকি আকৌ। অ এতিয়া শুনা
হৰি হৈছে বেমাৰ চেমাৰ হৈছে নেকি?
অ মানে কাহ হৈ আছে বেমাৰ মানে।
অ সেইয়াই, অ ঔষুধ চৌষত খাইছা নে নাই পিছে? তুমি
খাই আছো খাই আছো। তুমি বাকী ঠিকে আছা ন?
অ মই ঠিকে আছো। তাকে তোমাৰ খবৰ সুধিলো কি খবৰ কি বুলি কে?
অ অ বাকী ঘৰৰ আনটি অংকল হত ভালে আছে?
অ অ ভালে আছে। আৰু তোমালোকৰ?
আছে ভালে আছে চব।
পিছে।
নাই ৰবা অলপ দেৰিকে খাম বনাই আছে মাই।
অ ঠিকে আছে বাৰু এইতে অ আমি খাই উঠিলো ৰবা মাংস বনাইছিলে।
অ অ।
উম সেইটোৱে। তাকেই আৰু মই ভাবিলো যে বহুত দিন পৰা মানে আমাৰ মানে বিয়া এটা আহ- হি আছে আমাৰ ঘৰৰ মামা এটাৰ তাৰ কাৰণে ভাবিছিলো ভাবিছো যে শ্বপিঙত যাও তোমাকো লগ ধৰো।
অ যাব পাৰি।
অ অ এই গৰমৰ কেণেতো। যাব পৰা নাই কেইদিনমান পিছত যদি অলপমান বতৰটো ভাল হয় তেতিয়া হ'লে যাব লাগিব ৰ।
অ নিশ্চয় যাম দিয়ক। এনে হয়। অ কম দে। কি ল'ম বুলি ভাবিছা এনে তুমি?
এনেই ভাবিছো এটা ভাল চাই লং কোত টিয়েট লংকো লম বুলি ভাবিছো।
অ অ ভাল লাগিব। এনে তুমি বেছিভাগ অ মানে অনলাইন শ্বপ- পিং হয় অনলাইন শ্বপিং কৰা নাই মানে। অ যাই চাই কিনে শ্বপিং মল বা দোকানৰ পৰা বেছি প্ৰেফাৰ
মই এনে চাই থাকা যাই, অনলাইন মানে মোৰ বিশ্বাস ইমান এটা নাই ত কেতিয়াবা মানে জানাই অনলাইনত বহুতৰ মানে ভাল বস্তু নাহে ন অনলাইনত কিছুমান বেয়া এনেকে আহে। বেয়া হ'ব নোখোজে ত তাকে ভাবো যে চাই সেকেনে আনিলে বেছি ভাল হয় আৰু যিমান খিনি মই ভাবো যে তেতিয়া আৰু নিজে পচন্দ কৰে অনা হয় যি ত অলপ দাম বেছিকে দি কেনে হ'লেও মানে অনাৰ নিচিনা নহলেও অনলাইন শ্বপিং কৰিলে।
উম কিবা বেলেগ বস্তু আহিব বুলি ভয়তো নাথাকে।
এয়া অনলাইনত অ অ তুমি কি দিয়া, নে অফলাইন দিয়া।
অ মই যদি মানে ধৰি লোৱা ঈদৰ বা বিয়াৰ শ্বপিং থাকে ন তেনেকে বেছিভাগ অফলাইন পিফাৰ কৰো নহলে কেতিয়াবা যদি কাপোৰ চাই থও ৱেছলিষ্টত থাকে। ট্ৰেডিচনল ড্ৰেছ এইবোৰ মানে অনলাইনতে কিনো। কিন্তু মোৰ বেছিভাগ ক'ব গ'লে মানে ঘৰৰ কাপোৰ কেজুৱেল ড্ৰেছ বাগেৰা অ অনলাইনে কৰো মই মানে মানে যাব কাৰণে এলাহ লাগে আৰু মানেজ ৱাটৰোমৰ, হা কি কৈছা?
অনলাইনতো কিছুমান ভাল ভালে আহে আজিকালি। বহুতে অনলাইনে কৰে কাৰণ কি বহুত
অ সেইটোৱে মানে ৰিভিউ, ৰিভিউ বোৰ চাই চাই লওঁ। অ মইতো শুনি আছো। মোৰ ভইচটো ক্লিয়াৰ আহি আছে নে তোমাৰ?
অ এতিয়া আহিছে ৰ'বা তেতিয়া মানে শুনা নাছিলোঁ।
অ তোমাৰ ফাৰ্ষ্ট নেটৱৰ্ক ইছু হৈছে বৰষ-
অ বৰষুণ দি আছে, অ বৰষুণ দি আছ- কাৰণে অলপমান মানে ভাল ভালকে শুনা যোৱা নাই।
অ কাত খাই আহি আছে। বাকি মানে মই অনলাইন ৰিভিউ বোৰ চাই হয় শুনি আছো।
অহ অন কি কৈ আছিলা তুমি?
অ সেইটোয়ে কৈ আছিলো যে অনলাইন শ্বপিং কৰিলেও বেলেগ কিনে নহয় ৰিভিউ বোৰ দিয়ে কেনেকুৱা হয়। সেইটো চাই কিনেহে লও মই তেতিয়া মানে চিয়ৰিটি থাকে ভাল আহিব বুলি। আৰু আজিকালি অনলাইনৰ অপশন আহিল নহয় বেয়া বস্তু আহিলেও ৰিটাৰ্ণ কৰিব পাৰি। সেইকাৰণে আৰু অনলাইনে বেছিভাগ মই কিনি হেল্ল' হেল্ল' হেল্ল' মোৰ ভইচটো আহি আছে নে? হেল্ল' হেল্ল' শুনি আছা? হেল্ল' হেল্ল' শুনিলে ৰেচপন্চ কৰিবা হেল্ল'? হেল্ল' হেল্ল' হেল্ল' হেল্ল'